হেল্ল'।
অ', হেল্ল'।
মোৰ মাতটো শুনা পাইছানে নাই?
শুনিছো, শুনিছো। মোৰ মাতটো শুনিছানে? এয়া তোমাৰ আগফালে চকী পাৰি বহি আছো। গৰম উঠি লাইন চাইন নাই।
তাকে তাকে আমাৰ এইফালেও কাৰেণ্ট চাইণ্ট নাই নহয় গম পাইছা নাই? কালি মানে কি হ'ল সেই তোমাৰ বতাহটো
ন আমাৰো একেই।
উম তাপা গোটেই গছ চছ বিলাক ভাগিলে নহয় গোটেই ভাগি মেলি গো গোটেই কাৰেণ্টৰ ওৱাৰত গছ চছ পৰি তোমাৰ এতিয়া গোটেই ৱাৰবোৰ ছিগি গ'ল মানে কাৰেন্ট, চাৰেন্ট নাই।
নাই নাই অ'।
কাৰেন্ট আহিবয়ে নে নাহিব জানো এতিয়া মোবাইলতো চাৰ্জ তাছ নাই।
ভাত পানী নাই খোৱা, নাই খোৱা খামহে।
অ', অ'।
তুমি খালা নে?
মই খালো বাৰু দেই মই সেই। খাই মেলি আহিছো আৰু এফালে উঠাই।
অ', অ'।
বাকী খবৰ খাতি কোৱাচোন?
খবৰ খাতি ভালেই ভালেই।
ভালেই ন আমাৰো ভালেই বাৰু দেই। মাহঁতৰ ঘৰত সকলোৰে ভালনে?
ভাল ভাল।
অ', অ' এই হেৰি নহয় মই তোমালৈ ফোনটো কৰিলেও মানে কি হ'ল গম পাইছা নাই?
অ'।
এই মানে আমাৰ এতিয়া গাও বিলাকত গোটেই চোৱাচোন গোটেই আগৰ নিচিনাকে গাঁৱৰ পৰিৱেশতটো নাই মানে। তাকে সেই গাঁৱত মানে এতিয়া তোমাৰ নগৰ বিলাক যি প্ৰভাৱটো পৰিছে গাঁও বিলাক যে তোমাৰ লাহে লাহে এই নগৰলৈ মানে
হৈছে অ'।
সেই বিষয়ে মানে অকমান তোমাৰ সৈতে আলোচনা কৰিম বুলি ভাবিলো।
অ' ঠিকে আছে, ঠিকে আছে। বেয়া নহয়, বেয়া নহয়।
অ তাকে সেই মানে কি হৈছে তোমাৰ এতিয়া সেই আগৰ দিনত কি হৈছিলে গাঁও বিলাকতো ইমান ডাঙৰ-ডাঙৰ ঘৰ নাছিলে, হয়ে নহয়? তোমাৰ গাঁও বিলাক আচলতে এতিয়া সৰু সৰু এখন এখন নগৰলৈ পৰিৱৰ্তন হবলৈ ধৰিছে গম পাইছা নাই।
সেই নগৰত তোমাৰ যেনেকুৱা ডাঙৰ ডাঙৰ বিল্ডিং আছে, ঘৰ আছে। এ আজিকালি আমাৰ গাঁও বিলাকতো তেনেকুৱা হেৰি আছে দেই
অ', হৈছে হৈছে।
তোমাৰ মানে এ এতিয়া তোমাৰ ঘৰ বিলাক দেখিছা নাই আমাৰ গাঁৱত, গোটেই দুই মহহলীয়া তিনিমহলীয়া ঘৰ বনাইছে। অ আজিকালিতো তোমাৰ গাঁৱত হলেও তোমাৰ পকা ঘৰ পকা ঘৰে চব। অ' খেইয়া আগৰ নিচিনাকে বাঁহ বেতেৰে বনোৱা তোমাৰ মাটি আচলতে কেঁচা ঘৰ নায়েই চব অ' চব এতিয়া পকাৰে নিৰ্মিত ঘৰ হে।
অ'।
গতিকে সেইবিলাকো আচলতে কৰ'বাত হেৰি হৈছে আহিছে।
তাকেটো।
অ সেই নগৰৰ পৰাই আহিছে। মানে নগৰৰ অ নগৰৰ পৰা মানে সিহঁতে চাই মেলি সিহঁতে পৰিৱৰ্তন কৰিছে মানে। অ গাঁও বিলাক আচলতে এতিয়া লাহে লাহে নগৰৰ ফালে আগবাঢ়িছে।
আগবাঢ়িছে আগবাঢ়িছে।
আগতেতো তোমাৰ টিংপাত নাছিলে ঘৰত অ কেঁচা ঘৰ বিলাকত, টিংপাত আছিলে মানে হ'লেও খুব কম আছিলে আৰু। একেবাৰে প্ৰথমতে কি হৈ হৈছে তাই তোমাৰ, সেই উম যি মানে নৰা নৰা আৰু খেৰ যে সেই নৰা খেৰে কি হৈছিলে আমাৰ ঘৰ বিলাকৰ চালি তৈয়াৰ কৰিছিলে। কিন্তু এতিয়া মানে সেইবিলাক নতুন নতুন টিং আহিলে। তোমাৰ একদম পুৰা দামী দামী টিং আহিছে, গতিকে আজিকালি টিং লগাই। ঘৰবিলাক গোটেই পকা বনায়। আৰু কি হৈছে তোমাৰ সেই আজিকালি তোমাৰ সেই আগৰ নিচিনা গাঁওৰ ৰাস্তাবলাক নহয়। আগতে ৰাস্তাত তোমাৰ কিমান খাল-বাম, হয় নহয়? তোমাৰ গোটেই ৰাস্তাটোৰ মানে গোটেই বোকা মানে খাল বাল খাল-খাল বাম সেইবিলাক মানে, গোটেই তোমাৰ ৰাস্তাটোদি যাবই নোৱাৰি মানে যান বাহন চলিবই নোৱাৰে। তে-তেনেকুৱা মানে। অ গতিকে সেই সেইটো কাৰণে তোমাৰ আজিকালি বাৰু সেই নগৰৰ প্ৰভাৱটো পৰিছে, সেইটোত আচলতে ভালেই হৈছে। কাৰণ ৰাস্তা ৰাস্তা ঘাট বিলাক উন্নত হৈছে। ৰাস্তা ঘাট বিলাক উন্নত হোৱাৰ লগে লগে কি হৈছে তোমাৰ সেই অ মানে যাতায়াতৰ ব্যৱস্থাতটো উন্নত হৈ গৈছে। মানে আগতে কেনেকুৱা হৈছে তাই সেই তোমাৰ আগৰ কথা কৈছো দেই, মে তোমাৰ তেতিয়া কি হৈছিল তোমাৰ কিবা যদি মানুহ যদি বেমাৰ হয়। তেনেহলে কি হৈছিলে তোমাৰ গাড়ী বিলাকতো তোমাৰ ইমান খুব খৰতকীয়াকৈ আহিব নোৱাৰে। তোমাৰ যিহেতু ৰাস্ত ৰাস্তাবিলাক বেয়া তোমাৰ লাহেকৈ আহিব লাগিব সেইবিলাক জেগাত। মানে এনেকুৱা হৈছিলে তোমাৰ সেই গাড়ী আহি মেলি তোমাৰ পোৱালে, ৰোগীৰ ওচৰত পোৱালে মানে তোমাৰ সেই ৰোগী অৱস্থা বেয়াই হৈ যায় বেছি। গতিকে সেই ক্ষেত্ৰত আচলতে বহুত অসুবিধা আছিলে। কিন্তু এতিয়া নগৰৰ প্ৰভাৱত কি হৈছে তোমাৰ ৰাস্তাবিলাক উন্নত হৈছে। ৰাস অ', ৰাস্তা কি হৈছে, যাৰ ফলত কি হৈছে আমাৰ যাতায়াত ব্যৱস্থাতটোও উন্নত হৈছে তাৰ পিছত তোমাৰ মানে সেই মানে, ৰোগী মানে খুব কম সময়ৰ ভিতৰতে, গাড়ী আহি মেলি ৰোগীক, মেডিকেললৈ, চিকিৎসালয়লৈ লৈ যাব। গতিকে, সেইটো এটা বহুত ভাল হৈছে কথাটো। তিকে, তুমি কি ভাবা যে, এইটো নগৰৰ আমাৰ যিটো প্ৰভাৱ, গাঁৱত যে পৰিছে, সেইটো আচলতে এতিয়া ভাল হৈছে বুলি কবা নে, নে বেয়া হৈছে বুলি ক'বা?
হয়, তুমি এতিয়া ধৰা, নগৰৰ যিসমূহ প্ৰভাৱ পৰিছে, গাঁৱত তাৰ, কিছুমান ভাল গুণ তুমি কলাই এতিয়া, মই যদি ধৰা দুটামান অসুবিধাৰ কথা কওঁ। এতিয়া কি হৈছে, আমাৰ গাঁও বিলাকত, এতিয়া মানুহ বিলাকে যে, ইজনে সি সিজনক দেখি, এই অট্টালিকা সমূহ নিৰ্মাণ কৰিছে। অ', এতিয়া আমিতো দেখিছো বি ভিন্ন ধৰণৰ, দুমহলীয়া, তিনিমহলীয়া এইবোৰ অট্টালিকাবোৰ নিৰ্মাণ কৰিছে। মানে ধৰা, আগতে কি হৈছিলে, আমাৰ এতিয়া গাওঁসমূহত, আমাৰ প্ৰাকৃতিক সম্পদৰে তৈয়াৰ কৰিছিলে ঘৰবোৰ, বাঁহ, বেতেৰে তাৰপিছত, ধৰা এইবিলাক চালি দিব বলৈ, নৰা, খেৰ এইবিলাকৰ ব্যৱহাৰ কৰিছিলে। তেতিয়া, আমাৰ কি হয় ম, প্ৰাকৃতিক ভাৰাসা খণ্ডটো মানে ভাল হৈ আছিলে। এতিয়া কি হৈছে, তোমাৰ অ লিকা তৈয়াৰ কৰিবলৈ, এটা অট্টালিকাটো, কম জেগাত তৈয়াৰ কৰিব নোৱাৰি। অ', অট্টালিকা এটা নিৰ্মাণ কৰিবলৈ নিশ্চয়, আমাৰ বহুতো ঠাইৰ প্ৰয়োজন। আৰু কি হয়, সেই অট্টালিকাটো নিৰ্মাণ কৰিবলৈ যি ঠাই অলপ লোৱা আছে, গাঁও জেগাতটো আমাৰ, গছ-গছনিৰে ভৰপুৰ।
পুৰ হয়।
এতিয়া সেই, অট্টালিকাটো নিৰ্মাণ কৰিবলৈ কি হয়, কিছুমান লোকে, এই গছসমূহ, গছ লতাসমূহ ধ্বং স কৰি দিয়ে।
এটা অট্টালিকা, নিৰ্মাণ কৰিবৰ কাৰণে দহজোপা গছ কাটি আচলতে মই অট্টালিকা নিৰ্মাণ কৰাটো মই ভাল বুলি নাভাবো। কাৰণ, অ',। আচলতে, সেই দছজোপা গছ যে কাটি ধ্বংস কৰি দিয়ে সেই দহজোপা গছে বাৰু আমাক কিমান অপকাৰ দিয়ে, অআৰু উপকাৰ কৰে, সেইটো কোৱাহোন বাৰু। এই দহজোপা গছে আমাক অ চিজেন দিয়ে, তাৰ পিছত ধৰা, বিভিন্ন ধৰণৰ ফল-মূল দিব পাৰে। আমাৰ মানে চব ফালৰ পৰা লাভৱান কৰি তোলে। কিন্তু, সেই দছজোপা গছ কাটি যে আমাৰ অট্টালিকাটো নিৰ্মান কৰে, তেতিয়া আমাৰ কিন্তু বহুত উপ হেৰি হয়, অপকাৰ হয়।
এ হয়, হয়।
হয়, এতিয়া, কিন্তু সেই দছজোপা গছ যদি ৰুবলৈ দিয়া সেই অটালিকা নিৰ্মাণ কৰা মানুহজনক যদি দহ জোপ দি ৰুবলৈ দিওঁ, তেতিয়া কিন্তু তেওঁ, মানে চিন্তাত পৰি যাব, মই দছজোপা গছ কেনেকৈ ৰুম।
অ',।
আৰু তাৰ উপৰি কি হৈছে, অট্টলিকাসমূহ নিৰ্মাণ কৰোঁতে আমাৰ বহুত, পইচা খৰচ হৈ যায়। আমাৰ আৰ্থিক ভাৱে মানে, জোৰুলা কৰি দিয়া আচলতে, এটা বিল্ডিং নিৰ্মাণ কৰাটো, এটা সহজ কথা নহয়। আগৰ দিনত আমাৰ, ঘৰসমূহ নিৰ্মাণ কৰোঁতে বেছি টকা পইচা যোৱা নছিলে, আমি প্ৰাকৃতিক সম্পদৰে তৈয়াৰ কৰিছিলোঁ। কিন্তু, বৰ্তমান যুগত, এইবোৰ চিমেণ্ট, বালি, শিল এইবোৰ চ'ব কিনিয়ে আনিব লগ কাৰণ, নিজাকৈ কাৰো নাথাকে। আৰু কি হয়, আজিকালি বিভিন্ন ধৰণৰ একদম, দামী-দামী টিংপাত ব্যৱহাৰ কৰে। তাৰ পিছত কি হয় কিছুমানে থিংপাতো নকৰে আকৌ কিছুমানে সেই শ্বট ঢালাই যে
শ্বৰ্ট হ'লে হয়।
ালাই ব্যৱহাৰ কৰে তাত আৰু খৰচ হয়। আমাৰ কি হৈছে এইবোৰ গাঁৱত যে নগৰৰ প্ৰভাৱ পৰিছে। তাৰ ফলত আমাৰ কিছুমান মানে অপকাৰো হৈছে জানানে, প্ৰাকৃতিক ভাৰসাম্যটো আমাৰ হেৰুৱাই পেলাইছে।
হেৰুৱাই পেলাইছে হয়, টো তুমি এটা খু গুৰু পোনৰ কথা কৈছা, আৰু আৰু তুমি যে ক'লা সেই শৰ্ট ঢালাই দিয়ে বুলি কিন্তু তোমাৰ তাত তাৰ কিন্তু মানে সুবিধাও আছে শ্ৰত ঢালাই। অ', অ', পইচা, পইচা খৰচ হয় যদিও তাত সু কিন্তু তাৰ লগতে মানে কিছুমান অ সুবিধাও আছে গম পাইছা নাই, অ', এ এতিয়া তোমাৰ মানে সেই কি হয় পকা তোমাৰ চৰ্দিয়া ঘৰত কি হব যদি ঘপককৈ যদি এটা তোমাৰ প্ৰাকৃতিক দুৰ্যোগ ভূমিকম্প আহি গ'ল যেনিবা ভূমিকম্পটো আহি যোৱাৰ লগে লগে কি হব তোমাৰ যিহেতু গোটেই ঘৰটোৱে লৰাই দিব ঘৰটো লৰাই দিয়াৰ লগে লগে, কি হব তোমাৰ সেই যিটো ওপৰত যিখন শৰ্ট দি থৈছে মানে চৰ্ট ঢালাই কৰি থৈছে। হয়তো সেইটো ফাটি যাব পাৰে।
আহ ফাটি যাব পাৰে।
ফাটি যোৱাৰ লগে লগে কিমান ডাঙৰ কথা হৈ যাব আৰু বাই চান্স সেই সেইটো নহও ঈশ্বৰে নকও সেইটো যে সেইখন যেনিবা একো নহয়। কিন্তু যদি তুমি সেইখন যদি তোমাৰ সেই ভূমিকম্পটোত যদি ফাটি তললে পৰি যায়। সেইখন সেই ঘৰটো যদি তাত ভাগে তেনেহলে তাত মানুহৰ বচা চানসটো প্ৰায় মানে এক বা দুই পাৰ্চেন্টহে থাকিব। হয়তো মানে প্ৰায় নাথাকিবই, মানে অ' মৃত্যু, মৃত্যু হবই মানে।
হ'বই হ'বই।
স কাৰণ সেই পকাৰ যি শৰ্টখন সেইখন আচলতে কম গধুৰ নহয়, এইখন অ' আচলতে অকণমান তোমাৰ চিমেণ্ট আমি এবেগে কিমান দাঙিব নোৱাৰোঁ হয় নহয়?
হয়।
তেনেকুৱা গোটেই ওপৰৰ পৰা সেইখন যেতিয়া তলত পৰিব মানুহ এটা যদি মানুহৰ গাত পৰে, হয়তো সেই মানুহটো জীয়াই সেইটো জেগাতে তেওঁৰ মৃত্্যু মুখত
মৃত্যু হ'ব হয় সেইটো সঁচা কথা।
ধনাইত কি হয় তোমাৰ মানে, অআ গৰমতটো বেছি গম পাইছা নাই, অ' মানে কি হয় তোমাৰ ৰাতিপুৱা সময়ত ঠাণ্ডাটো থাকিব কিন্তু তোমাৰ ৰাতি মানে তুমি গৰমত শুব নোৱাৰা, মানে গোটেই গৰমটো ধৰি মানে ৰাতি এৰি দিয়ে মে অ' গতিকে তোমাৰ তাত গৰমটো বেছি হয়। আৰু তুমি কৈছা যে তোমাৰ, সেই কি হয়ৰ তোমাৰ গাও বিলাকৰ আজিকালি তোমাৰ গোটেই অট্টালিকা নিৰ্মাণ কৰিবলৈ লৈ মেলি গোটেই গছ গছনি তোমাৰ কাটিছে, আকৌ তোমাৰ সেই জলাই হয় পুখুৰী সেইবিলাক পুতিছে।
অ'।
আমি আচলতে সেইটো বহুত ভুল কাম ভুল কাম কৰিছোঁ কাৰণ এটা জলাশয় বা এটা পুখুৰী যদি আমি পুতি দিওঁ। তেনেহলে আমি তাত কিমান জীৱ হত্্যা হব হয় নহয়, তাত আমি কিমান জীৱ হ কৰা হ'ব। গতিকে সেইটো কেতিয়াও আমাৰ আমি ভাল হেৰি বুলি কব নোৱাৰো। হয় নহয়, সেইটো কেতিয়াাবও ভাল কথা হবই নোৱাৰে, কাৰণ আমি আমি নিজৰ এটা ঘৰ বনাবলৈ যদি আনৰ এখন ঘ আজি যদি আমি ধ্বংস কৰি দিওঁ। সেইটো কেতিয়াও আমাৰ ভাল কথা হবই নোৱাৰে, গতিকে আমি সেইবিলাক চাব লাগিব আমি যিটো ক কাম কৰিবলৈ গৈছো। সেই কামটোত আচলতে বেলেগৰো ক্ষতি হব নেকি সেই বিষয়ে চাব লাগিব আমি, অ'। অ' তেতিয়া আচলতে আমাৰ নিজৰ কাৰণেও ভাল আৰু আনৰ কাৰণেও ভাল হয়।
উম।
গতিকে আমি সেইবিলাক জলাশয়বিলাক পুতি জলাশয় পুখুৰীবিলাক পুতি আমি আচলতে তাত ঘৰ চৰ বনাব নালাগে আৰু গছ গছনি কাটিও তাত ঘৰ বনাব নালাগে, অ' ঘৰ বনাব থাকিলেও আচলতে, সেই তোমাৰ মুকলি জেগা চাই মেলি যাতে প্ৰকৃতিৰ কোনো অনিষ্ট নোহোৱাকে ঘৰটো বনাব পাৰে। ত তাৰ প্ৰতি গুৰুত্ব দিব লাগে।
আৰু কি হৈছে তোমাৰ এতিয়া যে গাঁৱৰ পৰিৱেশটো তোমাৰ নগৰলৈ পৰিৱৰ্তন হৈ আছে। সেইটো কিন্তু মই একেবাৰে ভাল পোৱা নাই কাৰণ কি হৈছে আমাৰ গাঁৱৰ পৰিৱেশটো তোমাৰ কিমান কিমান মানে অনুকুল কিন্তু সেই নগৰৰ তোমাৰ পৰিৱেশটো আচলতে প্ৰতিক গল গম পাইছা না গতিকে আমি সেই নগৰৰ কথাখিনি ভাবি যদি আমি গাঁওখননক তুলনা কৰিবলৈ চাই থাকো হয়তো গাঁওখনো এ নগৰলৈ পৰিৱৰ্তন হ'ব। আৰু তাত আমি আচলতে আমি আচলতে সাধাৰণ মানুহে বসবাস কৰিবই নোৱাৰিম তাত। আৰু আমাৰ তাত অক্সিজেনৰ অভাৱ হ'ব আৰু তোমাৰ বহুত কিবা কিবি মানে প্ৰব্লেম হ'ব, গতিকে আমি আম যিমান পাৰো গাওখনক আমি গাও হিচাপে ৰাখিবলৈ চেষ্টা